শুনা পাইছা?
আহ', পাইছো পাইছো।
অ', মানে চবৰে নিয়ম বোৰ বেলেগ বেলেগ থাকে চাগে।
উম', উম', হয় বাৰো।
উম',। মই মানে মুছলমান হয়' আহ',।
অ', অ',।
মোৰ বেষ্ট ফ্ৰেণ্ডজনী মুছলমান আছিলে, আছিলে মানে এতিয়াও হয় দিয়াচোন। তাৰপাছত তাই বাইৰেক মানে ইয়াৰে আমাৰ জি এম চিৰ ডক্টৰ হয়। ডক্তৰ হ'লে তো বাই আৰু যেতিয়া বিয়া আৰু মই তেতিয়া এম এ দেই আমাৰ ডিচেম্বৰত এতিয়া পৰীক্ষা চলি আছে, ইফালে বায়েকৰ বিয়া। যোনদিনা বিয়া সেইদিনাও মোৰ পৰীক্ষা। বিয়া বিয়া সিহঁতেৰ গাঁৱৰ ঘৰত পাতিলে, হেৰিত কি নাম আছিল। চাংচাৰি নেকি অ' সিফালে দিয়া, তাৰপিছত মানে আহ তেওঁলোক যিহেতু মুছলমান আছিলে, সেইকাৰণে অসমীয়া মুছলমান বাৰু। অ', কি কৰিছে জোৰোণ জোৰোণ দিলে ন' আজি জোৰোণ দিলে ধৰা কালি মানে সিহঁতৰ মুছলমান মানুহ খিনিৰ লগত অ' নহয় কালি অসমীয়া মানুহখিনিক মাতিছে। হিন্দু গুৱাহাটীৰ পৰা যিমান আছিলে গোটেইখিনিক মাতিছে মাতি কালি মানে সিহঁতৰ বিয়াৰ ৰিচিপচন দিলে তাৰপিছত পৰ সেই মুছলমান সিহঁতৰ মুছলমান মানুহখিনিক মাতিছে, গাঁৱৰ মানুহখিনি মাত পিছে আৰু যিমান আৰু ৰেল টিপছ আছিল সেইদিনা পৰহি মাতিছে, তিন নম্বৰ দিনাখনে তাৰপাছত সিদিনা, মোক আকৌ এই হিন্দুখিনি যোনদিনা মাতিছিলে সেইদিনা মাতিছিল। তাৰপিছত মই যাবও নাপালোঁ। কাৰণ মোৰ পৰীক্ষা শেষ হৈছিল টু থাৰ্টিত তাৰপাছত মানে ইমান বেছি জ্বৰ মোৰ, মোৰ না মুখেৰে মাত ওলাই, নে কিবা ওলাই, মই একদম যাব নাপালোঁ বিয়াখনত, তাৰপাছত আ, যোনদিনা সিহঁতৰ মানুহখিনি মাতিছিলে সেইদিনা আকৌ দৰাও আহিছে বিয়া পাত দিবৰ কাৰণে, সেইদিনাই মানে অৰ্জিনেল বিয়া হ'ল। আকৌ দৰা ঘৰত যায় ৰিচেপচন, তাৰে দুদিন পিছত। তে মুঠতে বায়ে চাৰিবাৰ মান কইনাই সাজিছে। জোৰোণৰ দিনা আমাৰ হিন্দুখিনি মাত তাৰ দিনাখন, এদিন মুছলমানখিনিৰ লগত, যোনদিনা বিয়া মেইন সেইদিনা, তাৰছত ৰিচিপচন দৰা ঘৰৰো ৰিচিপচন দুটা হ'ল, এদিন এটা ৰিচিপচনত তেওঁলোকৰ মুছলমানখিনিক মাতিলে আৰু এটা ৰিচিপচনত আমাৰ হিন্দু মানুহখিনিক মাত তিলে, সেইটোত বাৰু গ'লো মই। আ, দৰা ঘৰৰ ৰিচিপচনত কেনেকুৱা, মানে ইমান শুনি থাকেনে মুছলমান, মই জানো মুছলমান মানুহ দুখীয়া দেখাই নাই চাগে।
অ', অ'।
সিহঁতৰ দৰা ঘৰৰ ইমান বেছি ধুন আৰু তেওঁলোক যে তেওঁলোকৰ তাত গৈ মোৰ এনেকুৱা নালাগিলে যে মই এ-ঘৰ এঘৰ ধৰা মুছলমান মানুহৰ ঘৰত আছোঁ, ইমান মৰম কৰিছে। আ, মানে তাইৰ বেষ্ট ফ্ৰেণ্ড বুলি, হেৰি বুলিয়ে মোকো মানে বহুত আৰু গোটেই ঘৰখনে এডুকেটেড জানানে, ভিন্দু ডক্তৰ। তাৰপাছত ইহঁতক বায়েকো ডক্টৰ তাৰপিছত ভিন্দুৰ দাদায়েকটো হেৰি এ পি এছ চিৰ হা, ফাষ্ট ৰেংক পোৱা আছিলে। দুহেজাৰ ওঠৰ নে কি, সিমা মুঠতে লকডাউনৰ আগত। তাৰপাছত ভনীয়েকটো সেইটো ইউ পি এছ চিত আ, দুই নম্বৰ, তিনি নম্বৰ ৰেংক সেনেকুৱা কিবা। মুঠতে গোটেই ঘৰখনেই এডুকেটেড আৰু।
আৰু তেওঁলোকৰো মানে হা, উ, তেওঁলোকৰ চিকেনৰৰে আইটেম বেছি ন'। টো মোৰ মানুহ বৰ ভাল। মই বুলো ভাল দেই, মাটন চটন নাই, ময়ো ভাল পাওঁ। ধুনীয়া বনাই আৰু সিহঁতৰ নিচিনা বিৰিয়ানী আমাৰ কোনেও বনাব নোৱাৰে।
উম, সেইটো হয় বাৰু।
উ, তাহাঁতৰ কোল্লাওটো চাবাচোন? যেতিয়া, ঈদ খাব মাতে আৰু গ'ম, উম! গ'লে, খাব গ'লে। মানে, সেনেকুৱা পোলাওঁ আমাৰ নহয়, আমাৰতো ধৰা, উম! মানে, মটৰ- চটৰ দি, যিমান দিলেও মই সিহঁতৰ নিচিনা নহয় মুঠতে।
উম।
ধুনীয়া বনাই কিন্তু।
তেওঁলোকৰ মানুহবিলাকে, খানা বনোৱাত বহুত ভাল হয়!
উম, বহুত ভাল! আৰু মানে, মানুহক আঁ সেৰি, আঁ মানে, এটা যে আব‌দাৰ কৰে আৰু। সেইটো মানে, তেওঁলোকৰ আছিলে। কিছুমানৰ বাৰু নাথাকে। কিন্তু বৰ মানে। মানে, খাইছোঁ। নাই। তোমালোকৰ ভোক লাগিছে নেকি? আমি খাই উঠা, দুঘণ্টামান হৈছিল হে, এনেকুৱাকে কৰিছে। তোমালোকৰ আৰু ভোক লাগিছে চাগে! খাই লোৱাচোন খাই লোৱা। আকৌ এবাৰ খাই লোৱা বোলে। মই বোলোঁ, উম, আমাৰ কেইটা খাইছোঁ আৰু বহিছোঁ। কি হজম হ'ব! সেনেকেই আছে।
জানা! মানে, এইবিলাক সেৰি বুলি, নাই তেওঁলোকৰ, ভাল ফ্ৰেণ্ড হ'লে মানে, তেনে কুৱা হৈয়ে। এতিয়া, মোৰ লগৰ জনী ঘৰত গ'লেও, যিখিনি মানে, সেৰি কৰে ন' অ'! খাইছোঁ নে নাই, কিবা কৰিছোঁ নে নাই, কিবা কষ্ট পাইছোঁ নেকি।
অ'! বহুত চাই তেওঁলোকে। ভালো লাগে দিয়াচোন!
তাকে! মই কিন্তু, বহুতবাৰ গৈছোঁ দেই, মোৰ বেষ্টফ্ৰেণ্ড জনীৰ বিয়া হোৱা ঘৰলে। মানে, তেওঁলোকেও বহুত মৰম কৰে।
অ'! তাই, তাই হাউচ ৱাইফে নে কিবা কৰে তাইও?
হাউচ ৱাইফ হয়।
ঔ!
এই, মানে তেওঁক, তাইক জল্দিয়ে বিয়া দিলে, অলপ। তাৰমানে, হাই ছেকেণ্ডাৰীটো পাৰ, পাছ হৈ লৈ পেলাই বিয়া দি দিছে।
অ'! তাই ডিগ্ৰী নপঢ়িলে মানে?
নাই পঢ়া, নাই পঢ়া।
অ'! মোৰ বেষ্ট ফ্ৰেণ্ড জনীয়ে আকৌ, অ'! বায়েকৰ বিয়াৰ পিছত, বায়েকৰ মানে, এ, উম! লাগে ন' সিহঁতৰো। কিবা-কিবি লাগি থাকে। তাৰ কাৰণে। মানে, ভিনদৌ ত' থাকে, বৰপেটা মেডিকেলত কৰে তেওঁ। তাই আকৌ, জে এম চিত। মানে, সিহঁতে বিয়া হ'ল যদিও মানে, একেলগে থাকিবই নোপোৱা টাইপ। না, দুইটাৰে ডিউটি। অ'! মানে সেনেকে, বৰপেটাও দূৰ ন' সিফালে। এই ভিতৰত, বৰপেটা মেডিকেল খনত। আৰু এইটো জিমচ মানে ইমান ডিষ্টেঞ্চ হলে আৰু ডেৰ ডেইলি হেৰি পোৱাও সম্ভৱো নহয় দিয়াচোন। বৰ বেয়া হে সেনেকা লাগি তাই কি কয়? মই জান' মই জীৱনত বিয়া নহ বুলিয়ে ভাবিছো। ঠিক আছ।
সেনেকুৱা আকৌ বিয়াৰ পিছত লং ডিচটেন্স ভাল নালাগে ন?
অ'। আৰু সিহঁতৰ বিয়াৰ পিছত ডিচটেন্স হৈছে মানে, বিয়া এমাহ পিছতে ভিনদেউয়ে বৰপেটাত পালে আৰু এ বায়ে এতিয়া আজিৰ অ', বিয়া ধৰা হেৰি এইটো আজি চম মাহ মান আগত ইয়াতে জি এম চিত পালে। তাইও আগতে ইফালে- মিৰ্জা চাইডট আছিল তাই ভিতৰ গাঁৱত আৰু।
একেই কথা বৰপেটা পা গুৱাহাটী যিমান দূৰ মেৰি যাওঁ।
মিৰ্জা সিমানেই হ'ব। আও মিৰ্জা চাইডত আ ৰাস্তা ইমান ভাল নাথাকে ন?
উম উম।
অ সেয়া। দিকদাৰ মানে ইমান লং ডিষ্টেন্সটো ভাল নালাগে আৰু।
তাকে ন এটাই চা- সেইকাণে এটাই চাকৰি কৰিব পাৰিব লাগে নাইবা তো এ কেটা জেগাতে দুইটাৰে চাকৰি হ'ব লাগে।
অ। আৰু সিহঁত মানে এতিয়া এনেকুৱা হৈ আছে যে কোনো নিজৰ এৰিবও নোৱাৰে।
এ মইতো এৰি নিদো ভাই। মইতো হাজবেণ্ডক এৰি দিম চাকৰি ।
অ কাৰণ দুয়ো ডক্তৰ। পঢ়িছে যিহেতু ত কৰিবই লাগিব দুয়ো।
সেইটোৱেতো ন আৰু এটা কথা জানা নে মানুহ এৰিব পাৰি, চাকৰিটো কেনেকে এৰি বা আকৌ। চাকৰিটো এৰিব নোৱাৰি পাই, হয় নাই? লাগিলে মানুহটো এৰি দিম। চাকৰিটো নেৰোপায়। তাতে চৰকাৰি চাক কৰি এটা পাই যোৱা পিছততো মই এনেও এৰিব নোৱাৰি।
নাই নাই মই এৰিব নোৱাৰো।
মইয়ো নোৱাৰো। মই মই চৰকাৰী নহয় প্ৰাইভেট হ'লও মই নেৰো। মোৰ চাকৰি মেইন।
থাউজেন ওপৰ চেলেৰি হয়, তেতিয়াও নেৰো।
ফিফটি কে আজিকালি টুৱেণ্টিৰ ওপৰত হ'লও তুমি নেৰিবা, কিয় কোৱাচোন? আজিকালি যদি তুমি মানে নিজৰ এটা যদি নাথাকে। ভাবা নিজৰ
অ আৰ মানে কি জানা? এ এটা টাইমত গৈ লৈ পেলাই তুমি শুনিবই গে লাগিব। মানে যিমান ভাল মানুহ হওঁক লাগিলে এটা টাইমতটো শুনিবই লাগিব।
আৰু মই চবতকে বেয়া পাওঁ কি জানা? এই ধৰা মোক কিবা এটা লাগে। মোক পইচাটো খুজিব নালাগে। তাৰ পাছত যদি বোলে মোৰ বস্তুতোৰ দাম পঞ্চাশ টকা। মোক বোলে সি দিলে এশ টকা, দেন মইতো তাক পঞ্চাশ টকা ঘূৰাই দি দিয়া নাই।
আজি নুসুধিব। কালি পৰহিলৈকে যদি সোধে, তোমাকতো এশ টকা দিছিলো ন, পঞ্চাশ টকাটো কি কৰিল?
এ সেইটো যে মই চবতকে বেছি বেয়া পাওঁ আৰু দেই। মই সেই মোৰ মাঠা বেয়া হৈ যাব ভাই। কাজিয়াই লাগি থাকিব মোৰ লগত।
মই সেই কাৰণে মানে- যিমান পাৰো নিজেই মানে সেয়া হ'ব বিচাৰো আৰু।
ময়ো দে।
উমঁ' মই লাগিলে দহ হাজা ৰৰ পৰাই কৰিম, সেই বুলি মই মানে বেলেগক যে হাত পাতি থাকিব খুজি থাকিব নোৱাৰো দেই মোৰ নি জৰ বস্তু খিনি কাৰণে আৰু। আৰু চাবাচোন নিজে যেতিয়া কৰা যাব ধৰা- উমঁ' কিবা এটা বস্তু ধৰা- ভাল লাগে আৰু।
এই নহয় মানে কি হয় জানা হেৰি হয় মানে- লাগিলে তুমি যিমানে যি নকৰা মানে এবাৰ হ'লেও- অ' মানে কি হয় এনেই বেয়া পাবলগীয়া কথা নহয় হা- সেইটো মানে তেওঁ-তেওঁ হয়তো কেতিয়াবা ফ্ৰাষ্ট্ৰেট হৈ থাকিও ক'ব পাৰে পতককে মানে। সহিব পাৰিলেতো একোৱে নাই মানে পতককে এনেকুৱা এটা কথা ওলাই যাব যে মই- ইমান বাহিৰত গৈ কষ্ট কৰি আছোঁ, তুমিতো ভিতৰতে সোমাই আছা ন' এনেকুৱা মানে কথা এটা।
টোয়ে, সেনেকুৱা এটা কথা শুনিব নালাগক- বুলিয়ে মই মানে নিজৰ ফালৰ কৰি থাকো।
কিন্তু মানে সেইটো কথা ধৰাচোন এনেই এতিয়া- আমাৰ দেউতাহঁতেও মাহঁতক কয় মোৰ মায়েতোতো এতিয়া কাম কৰেও মা মাজে মাজে ট্ৰেইনাৰ বোৰেটো কাম মাজে মাজে আহে ন' ত' মাজে মাজে সেই বিলাক কাম- চলি থাকে পইচাও পাই থাকে, তথাপিতো কেতিয়াবা এদিন শুনিব লগা হয় যে।